হেল্ল' হেল্ল'
শুনিছা
অ শুনিছো তুমি
অঁ অঁ শুনিছোঁ
উম। হেল্ল'।
হেল্ল'।
হেল্ল' অ এইটো চানডে ক'ৰবালৈ ওলাই গৈছিলা?
এইটো চানডে, নাই যোৱা। অঁ শুনিছোঁ আমাৰ ছানডে' বুলি কথা নাই যেতিয়া মন যায় তেতিয়াই যাওঁ।
অ'
উম। তুমি ক'ত ক'ত গ'লা দেন? এ নেট চট নাপায় দেই ভাই।
কি হ'ল!
তুমি ক'ত ক'ত গৈছা বোলো?
অ' ইয়াত ইয়াত মই অ' ঘুৰি পাইছো বাৰু ক'লাক্ষেত্ৰ তেজ ত অ কামাখ্যালে গৈছো বালাজি মন্দিৰ গৈছো চ' আকৌ এফালে যেছে এইফালে বান্দৰদোৱা বৈশিষ্টলৈ গৈছ জু তাৰপিছত ছাইন্স মিউজিয়াম সেইবিলাকলৈ গৈছোঁ আৰু।
ঠিকে আছে যাব লাগে, ফুৰিব
তাৰমানে ইয়ালৈ অহা পা যোৱা বুলি নহয় আৰু আগৰ পৰাই
উম।
ইয়াত তেনেকে নোলোওঁএই, হোষ্টেলত ওলাব নিদিয়ে যে তেনেকে।
উম।
তুমি তুমি তো চাগে চব ফুৰিছা?
উম।
আমাৰ এতিয়া আৰু কি কয় লগৰ বিলাকো যাবই না, আমাৰ এতিয়া এনে তেনেকুৱা নাই যে হোষ্টেল-চোষ্টেলত নাথাকো যে সেইকাৰণে।
এনেই এ তাৰমানে আগতেও শ্বিলং গৈছো বাৰু তাৰপিছত মেঘালয়ও গৈ পাইছো এতিয়া এতিয়া আকৌ আমাৰ লগৰ খিনিয়ে উলিয়াই আছে, চামাৰ ভেকেচনত চাগে শ্বিলঙত এনেকুৱা যোৱা ওলাব নেকি চব মিলি।
দাৰ্জিলিঙো যাব পৰা দাৰ্জিলিঙটো ভালেই হয়।
আমি দাৰ্জিলিং যাম বুলি ভাবি আছিলো। তাৰপিছত আকৌ কেইজনী মানে শ্বিলং যাম বুলি কৈ আছে, তাৰ মানে আমাৰ লগৰ দুজনী ঘৰো আছে। সেইটোও চবকে লগ ধৰি আছে। স
উম উম
মোৰ মাহী এজনীও আছে দাৰ্জিলিঙত।
আচ্ছা। ক'লে ভাল পাম।
অ'।
উ'ম।
তুমি গৈ পাইছা?
উ'ম। গৈছো মই আগতে
অ'।
হু'ম।
হেল্ল'
কোৱা। শুনা পাইছা।
অ' পাইছো। এবাৰ ডিষ্টাৰ্ব দিয়া নাই নেকি ন?
হেল্ল'
শুনিছা।
এইবাৰ বোলো ডিস্তাপ দিয়া নাই নেকি ন?
অ' নাই। কিয় বা তেনেকে কৰি নেট। তেওঁ প্ৰব্লেম নে কি বা প্ৰব্লেম হয়?
জানো কিবা চাৰ্ভাৰৰ প্ৰব্লেম হ'ব পাৰে। কাৰণ মোৰতো নেটতো
থাকে যে।
অ' হ'ব পাৰে।
সেইকাৰণে চাৰ্ভাৰতো অলপমান ডাউন মাৰি দিয়ে চাগে। এতিয়া শুনিছানে নাই?
শুনি আছো এতিয়া।
অ'। বাকী তুমি আৰু কি কৰি ভাল পোৱা?
মই মই আগতে ইয়ালৈ অহা আগত মই বেকিং কৰিছিলো। কেক বনাইছিলোঁ।
অ' কেক বনাব জানা তুমি। উ'ম।
তাৰপিছৰ কুকিং কৰিওঁ ভাল পাওঁ।
উ'ম।
আকৌ মাজে মাজে ছবিও আকো
বাথৰুমত অ'। মই কি কৰি ভাল পাওঁ মানে মই ফটোশ্বুট কৰি ভাল পাওঁ।
অ'। সেইটো বাৰু চব ছোৱালীৰে ভাল লাগে।
খানা বনাই ভাল পাওঁ আৰু কিন্তু বোলো ইয়াত ভাল নাপাওঁ খানা চানা বনাই। এলাহ লাগে বনাবৰ কাৰণে। তোমাৰ ড্ৰিম প্লেচ ক'ত ক'ত যাব মন তোমাৰ?
এনে মোৰ আগৰ পৰা চুইজাৰলেণ্ডক যাব মন আছে।
অ' মোৰ মন যায় জানানে চুইজাৰলেণ্ড, ইমান ধুনীয়া ন।
অ' কিবা এ দেখিলেই যাওঁ যাওঁ লাগে ফটো চটো।
অ' ইমান ধুনীয়া প্লেচটো হয় ন?
অ'
কিন্তু তাতে গ'লে বহুত বাজেট লাগিব। বহুত লাখ, লাখ টকা লাগিব।
পিছত নিজে কৰাৰ পিছতহে যাব পাৰিম চাগে।
বিজনেচ কৰিব লাগিব তেতিয়া যাব পাৰিম, জব কৰিলেও নোৱাৰো যাব।
আৰুতো আমি জ, জব কৰিব লগাই পঢ়ি আছোঁ।
উম, এতিয়া জবত আজিকালি মানে কামৰ একো ভেলুয়ে নোহোৱা হৈছে। চেলাৰী দিবই নোখোজে ন? আজিকালি। কিমাননো পাম আৰু, আজিকালি চব ছেলচ ষ্টাৰটেড তেনেকুৱাই জব ন?
উম।
ভাল জব নো, ক'ত আছে গুৱাহাটীত নাই। পঢ়ি উঠাৰ পিছত আকৌ ইন্টাৰভিউ দি, থা লাগিব চিলেক্ট হ'লেহে পাবা, হয়, ‌না? বহুত জালা।
ইয়াতো নাৰ্চৰ ইমান প্ৰেমে-পইচাই নাই হেৰিয়ন আমাৰ তাৰমানে স্কিম এটা আহিছিলে হা জাৰ্মানীলে যোৱা তাত গ'লে ডেৰ, আহৈ লাখকে দিব হা কিন্তু ঘৰ ক'ত দিব লাগিব। যাবলৈ।
ঘৰৰ পৰা দিলে আকৌ ভাল আছিলে নিদিয়ে যায় দূৰত।
হা?
ঘৰৰ পৰা নিদিয়ে ন'।
সেইটোৱে, ইমান দূৰলে কোনে দিব।
উম, সেইটোৱেটো আজিকালি মানে নাৰ্চৰো ভেলু নোহোৱাই হৈছে ন'। চেলাৰিয়ে দিব নোখোজে, চবতে নাৰ্চ, নাৰ্চ যে।
তত পালেহে পইচা।
উম, গভমেন্টত যে পাব ভাগ্যও লাগিব ন। চৰকাৰি চাকৰি পাবৰ কাৰণে
উম। আকৌ এইমচ খনৰ নাম শুনিছা? তাত পাবলৈ হ'লেতো তাত না গড় বহুত পইচা দিয়ে। নাৰ্ছক। কিন্তু তাত পাবলে পুৰা কপাল লাগিব আৰু।
সেইটোৱেইটো, আৰু মানে চিনাকিও লাগে একচুৱেলি। আজিকালি চিনাক কি নহ'লে ৰেফাৰেঞ্চ নহ'লে কামেই নাই। চবতে। নাৰ্ছ বুলিয়ে নহয় চবতে।
তুমি কি খাই ভাল পোৱা বেছি?
মই মানে আহ! মম' ভাল লাগে ননভে তুমি?
মোৰ ননভেজ চলে।
অ'।
পৰ্কটো বেছি খোৱা নে কি?
নাই মই পৰ্ক নাখাওঁ।
উম।
তুমি খোৱা?
নাই ময়ো নাখাওঁ। খাও মানে হ'লেও ইমান নহয় মানে আগতে ভাল পাইছিলো এতিয়া কিবা মন নাযায় খাব কাৰণে।
অ।
এ পূৰাটো খাব পাৰি আৰু।
আহ আহ। মই বেছিকে ব্ৰইলাৰ চিকেনে খাওঁ।
উ ফেভৰেট তোমাৰ কি হয়?
মাংস।
উম।
চিকেন বুলিয়ে ক'ব পাৰি আৰু হাঁহো ভাল লাগে বাৰু।
উম।
তোমাৰ।
মোৰ হাঁহ ভাল লাগে হাঁহ। চবচে ফেভৰেট মোৰ হাঁহ হয়।
হাঁহৰ তাৰ মানে জোলটো ভাল লাগে ন কিবা এটা।
উম তাৰমানে কালাৰটো আৰু
অ সেইটোৱে উম, কিন্তু মই হাঁহৰ ডিমটো ইমান ভাল নাপাও।
গোন্ধ উলাই বহুত ম্মেল উলাই।
উম সেইকাৰণেই ভাল নাপাওঁ।
উ এইটোৱে এনেতো কিবা এটা ভাল লাগিলে কিবা এটা ভাল নালাগেই।
অ' অ'
উমহ
মই ঘৰলে গ'লে হাঁহ খাওঁৱেই।
অহ
কোৱাচোন কোৱা
কোৱা
তোমালোক এটা ৰুমত কেইজনীকে থাকা।
আমাৰ ৰুমটো বহুত ডাঙৰ আমাৰ মানে অলপ হ'লৰ টাইপৰ দেই।
উম
সেইকাৰণে আমি এক একেলগে আমি তেৰ- জনি থাকো। বাকী চবৰে ৰুম সৰু কোৱা
বাকী এ এনেকেযে কথা পাতি থকা বাকি এনেকে যে কথা পাতি থকা মানে নহয় মিলাব পাৰা কিছুমানে লাইট জ্বলাই কিছুমানে লাইট নালাগে তেনে-
সেইটো হয়েই তাৰমানে কিন্তু এনেকুৱা মানে- দুজনী দুজনীৰ ওচৰত মিলাই এটা লাইট
উম
তেতিয়া প্ৰব্লেম হয় ইজনীয়ে লিখি থাকিব বিচাৰে অ' আৰু এজনীয়ে দিব বিচাৰে তেতিয়া আৰু তাৰ মানে কাপোৰ দি ল'ব লগা হয় আৰু
অহ
তাৰ উপায়তটো নাই কিন্তু আমাৰ হোষ্টেলৰ এটা ৰোল আছে এঘাৰটা বজাৰ পিছত লাইট অফ কৰিব দিয়ে- এ তথাপিতো আমাৰ ম- মানে ইমান চাব নাহে ন, কাৰোবাৰ ই লিখিব চিখিব থাকিলে লাইট জ্বলাই আৰু সেইকাৰণেটো যাতে মানে কেতিয়াবা বেলেগৰ ডিষ্টাৰ্ব নহয় সেই কাৰণে চবেই এটা এটা চাৰ্জিং লাইট ৰাখি ৰাখি থৈছে
যাতে তাৰ মানে এনেকুৱা। পুৱা পঢ়ো কিন্তু ইহঁত ইহঁত বিলাকে ৰাতি পঢ়ে
পঢ়া কামতটো বহুত বেয়া লাগে ন।
অহচ মইতো এক্সাম আগদিনাখনে
মই যিমান বেয়া পাওঁ পঢ়ি মোকে ফ্ৰীতে পইচা লাগে বহি বহি যাতে টকা আহে মোক তেনেকুৱা কাম লাগে
তেনেকে নো কত পাবা এতিয়া
উম! আমাৰতো এনিটাইম এছাইনমেণ্ট কিবা কিবি থাকেই, এনি টাইম আমি লিখি ব